হেল্ল'।
কি কৰি আছা?
এ' আছো কিবা এনে তুমি অ' আছো ৰ'বা এনে।
ময়ো আছোঁ ৰবা এনেই। আছো আছো ময়ো আছোঁ।
অঁ ঠিকেই আছো দিয়া। অঁ বাকী তোমাক মই বহুত দিনৰ বাকী তোমাক মই বহুদিনৰ পৰা দেখিছোঁ যে তুমি কিবা নহয় কিবা ঘূৰি ফুৰা ফটো দিয়ে আছা, কালি আকৌ কিছুমান ফটো দেখিলোঁ ক'ৰ পৰা আহিলে পিছে?
অ সেইবোৰ ম মই ধৰা ৰিচেণ্টলি ভাৰতৰ কেইবাখনো ঠাই ভ্ৰমণ কৰাৰ সময়ত তোলা ফত ৰবা সঁচাকৈ কবলৈ গলে যিমান ভ্ৰমণ কৰিছো সিমানে অনুভৱো কৰিছো যে ভাৰত এখন দেশ নহয় যেন বহু সংস কৃতিবোৰ ভাষা আৰু জীৱনশৈলীৰ সমাহাৰ, প্ৰতিখন ঠাইত ধৰা মোক কিবা নহয় কিবা নতুন শিকাইছে।
বা পিছে প্ৰথমে ক'লৈ গৈছিলা?
প্ৰথমে মই গৈছিলোঁ তোমাৰ ৰাজস্থানলৈ তাৰ তাত গৈ মোৰ প্ৰথম অনুভৱ আছিল ধৰা ইতিহাস যেন এতিয়াও জীয়াই আছে জয়পুৰৰ দুৰ্গ উদয়পুৰৰ ৰাজপ্ৰসাদ সকলো ঠাইৰ নিজা এটা কাহিনী আছে আৰু। সন্ধিয়া মৰুভূমিত বহি সূৰ্যাস্ত চাই থাকোতে এটা অদ্ভুত শান্তি অনুভৱ, ধৰা বালিৰ মাজেৰে বতাহ বয়সাৰ শব্দ দূৰত লোক সংংগীতৰ সুৰ সেই মুহূৰ্ততো এতিয়াও পাহৰিব নোৱাৰো ৰবা।
বাৰু তুমি পিছে সাধাৰণতে কেনেকৈ যাত্ৰা কৰা, মানে তুমি নিজৰ ব্যক্তিগত গাড়ী লৈ যোৱা নে ধৰি লোৱা বিমানত যোৱা মানে উৰাজাহাজ নে ৰেলত যোৱা নে বাছত যোৱা মে কেনেকৈ যাত্ৰা কৰা তুমি?
এতিয়া তোমাৰ ধৰা ব্যক্তিগত গাড়ীলৈ যাব পাৰি কিন্তু সেইটো আৰু ঠাই অনুসৰি সলনি হয়, এতিয়া ৰাজস্থানলৈ বিমানত গৈছিলো কিন্তু তাৰ পিছত বেছিভাগ ঠাই ৰেল বা গাড়ীৰে ঘুৰিছিলো, আচলতে ৰেল যাত্ৰা এটা বেলেগ মজা আছে। জাননীখনৰ কাষত বহি তুমি বাহিৰৰ দৃশ্য চাই থাকিলে সময় কেনেকে পাৰ হৈ গমেই নোপোৱা, আৰু মাজে মাজে সৰু ষ্টেচনত নামি চাহ খোৱা বা তাৰ যিবিলাক স্থানীয় মানুহ থাকে তাৰ লগত কথা পতা ধৰা সকলোবোৰ এটা ভ্ৰমণৰ অংশ আৰু এইবোৰ কৰিলেহে মানে ভ্ৰমণ কৰি ভাল লাগে ন?
ঠিকে দিয়া তোমাৰে দিন আৰু তুমি ঘূৰি আছা বাৰু এৰাচাৰ পিছত তুমি কলৈ গৈছিলা আৰু মানে কি জেগা ফুৰিছা আৰু তাৰপিছত?
ৰাজস্থানৰ পিছত মই গলো তোমাৰ কেৰেলালৈ কেৰেলা ধৰা সৌন্দৰ্যটো চবতকে বেলেগেই আৰু য'তেই চাওঁ সেউজীয়া গছ গছনি নদী খাল আৰু নাৰিকল গছ, মই ধৰা আলি ৱেক কোৱাৰ্টাৰৰ এটা হাউচ বটত এৰাতি কটাইছিল হা তাতে তোমাৰ ৰাতিৰ পানীৰ ওপৰত ভাহি থাকি চাৰিওফালে নিষ্ঠভটা অনুভৱ কৰাটো একেবাৰে মানে মোৰ কাৰণে নতুন অভিজ্ঞতা আৰু যিটোৱে মানে তোমাৰ মনটোক এনেকুৱা শান্তি দিয়ে নহয় যিটো মানে ধৰা বেলেগক বু
অ তুমি মানে হাউচ বটত থাকি থাকিছা মানে।
হয় হয়।
কেনে লাগিছে পিছে থাকি তোমাৰ হাউচ বটত।
এ বহুত ভাল লাগিছে দিয়া, প্ৰথমে ধৰা অলপ আচৰিত লাগিছিল। কিন্তু পিছে এনেকুৱা অনুভৱ হল যে পানীৰ মাজত এটা সৰু ঘৰহে পুৱা সোনকালে উঠি যেতিয়া সূৰ্যৰ পোহৰ পানীৰ ওপৰত পৰে, তেতিয়া দৃশ্যটো মানে এটা চ
বা, মানে তুমি বহুতো মনোমোহা দৃশ্য উপভোগ কৰিছা, বাৰু খাদ্যৰ ক্ষেত্ৰত কিবা অসুবিধা হৈছিল নেকি তোমাৰ? মানে খাদ্যৰ ক্ষেত্ৰত হওক ম তুমি কিবা অসুবিধা পাইছিলা নেকি?
খাদ্যৰ ক্ষেত্ৰত তোমাৰ সিমান একো বিশেষ অসুবিধা নহয় বৰঞ্চ তুমি তাতে নতুন নতুন খাদ্য খাবহে পাবা। কেৰেলাত ধৰা বিভিন্ন ধৰণৰ সাগৰীয় খাদ্য খাইছিলো, দক্ষিণ ভাৰতীয় খাদ্যৰ সোৱাদো বেলেগ, অৱশ্যে কেতিয়াবা ধৰা নিজৰ ঠাই মাছ ভাতৰ কথাও মনত পৰে কিন্তু তুমি তাৰ বাহিৰত গ'লে নিজৰ নিজে য'ত থকা তাৰ সোৱাদৰ খাদ্য পাব বুলি আশা কৰাটো ভুল নহ, ত সেইকাৰণে আৰু ঠাই অনুসৰি অলপ সলনি কৰিব লাগিব নিজকে।
বাৰু সেইটোতো মানে স্বাভাৱিক কথাই বাৰু দিয়াচোন, নিজৰ যিটো নিজৰ মাটিলৈতো মনত পৰিবই দিয়াচোন।
হয় হয়, যিমানে ধৰা নতুন খাদ্য খাও, মাজে মাজে নিজৰ ঘৰৰ খোৱাদটো সিমানে মনত পৰে আৰু।
বাকী তাৰ পিছত আহ তুমি কেতিয়াবা উত্তৰ ভাৰতলৈ গৈছিলা নে নাই? নে তুমি কিবাগে গৈছা মানে উত্তৰ ভাৰতত যোৱা নাই নেকি?
মই গৈছিলো, হিমাচল প্ৰদেশলৈ গৈছিলো তোমাৰ য'ত ধৰা পাহাৰত ঠাণ্ডা বতাহ। একা বেকা ৰাস্তা আৰু ডাঙৰ ডাঙৰ পৰ্বত মালা, সেইবোৰ দেখিছো, ধৰা মানালীত কেৰিৰ মান কটালো তাতে। তাৰপিছত তাৰ পৰা বেছি দিন তাতে থকা নাই আৰু তাৰ পিছত সোনকালে উভতি আহিছো আৰু ঘৰলৈ।
মানে মানালীৰ তুমি বৰফ লাৰি আহিছা মানে আৰু ন
হয়, হয়।
পাহাৰীয়া ঠাইত যাত্ৰা কৰি কিবা কষ্ট হয় নেকি, মানে অলপ কষ্ট হৈ ছাগে পাহাৰীয়া ঠাইত যাত্ৰা কৰিলে।
অলপ হয় দিয়াচোন। ধৰা দীঘল সময়ৰ গাড়ীত বহি। থাকিব লাগে আৰু কিন্তু তোমাৰ গন্তব্যস্থান যেতিয়া পাওঁ আৰু তেতিয়া সকলো কষ্ট তুমি এনেও পাহৰি যাবা দৃশ্য দেখি কেতিয়াবা তোমাৰ পথটোৱে গন্তব্যস্থানলৈকে বেছি ধুনীয়া লাগে।
সঁচাকৈ নেকি মানে তুমি সেইবিলাক উপভোগ কৰি পুৰা যায় থাকা আৰু মানে কষ্টৰ কোনো অনুভৱ নহয় আৰু তোমাৰ মানে তুমি যে কষ্ট কৰি ক'বাত যায় আছা, মানে তুমি দৃশ্য চাই পাহৰি যোৱা সব নিজৰ কষ্ট দেহাৰ যিটো ভাগৰ সেইবিলাক চব পাহৰি যোৱা। আৰু নেকি
হয়, হয় কাৰণ তোমাৰ ধৰা ৰাস্তাত যি দৃশ্য দেখা পোৱা আৰু সৰু সৰু গাও নদী পাহাৰ স্থানীয় লোকৰ দৈনন্দিন জীৱন এই এইবোৰে মানে ভ্ৰমণটোক এটা বিশেষ কৰি তোলে কেৱল এখন ঠাই পালে ভ্ৰমণতটো সম্পূৰ্ণ নহয় ন। সেই ঠাইলৈ যোৱাৰ যাত্ৰাটো সমানে গুৰুত্বপূৰ্ণ।
তাকেই ঠিকে কৈছা বাকী তুমিতো এনেই যিহেতু তুমি বেলেগ ভাষা নজনা যিহেতু তুমি নিজৰ মাতৃভাষা জনা ত' এনেকৈ বেলেগত ফুৰিবলৈ গ'লে কেতিয়াবা এনে তোমাৰ যিটো ভাষাৰ যি মানে ভাষাৰ সমস্যা কেতিয়াবা দেখা দিছে নেকি, তোমাক যে তুমি বুজি পোৱা নাই কিবা বা তোমাক কোনোবাই কিবা কৈছে তুমি বুজি নাপালা বা তুমি কিবা জানিবৰ কাৰণে তোমাক সেই ভাষাটো নজনা কিবা তোমাৰ প্ৰব্লেম হৈছে নেকি তোমাৰ
সঁচাকে ক'ব গ'লে তোমাৰ কেতিয়াবা অলপ হয় দিয়াচোন কিন্তু বেছিভাগ সময়ত মানুহে সহায় কৰে কিন্তু কিছুমান ঠাইত ইংৰাজী কিছুমান ঠাইত হিন্দীৰে কথা পাতি কাম চলাব পাৰি আচলতে ধৰা যিবিলাক হাঁহি আৰু সৌজ তাতে বহু সমস্যা সমাধান কৰিব পাৰি ইমান মানে ভাষাৰ প্ৰয়োজন নপৰে।
বাৰ বাকী তুমি মানে মানুহে নে এনে
কিয় সুধিলা?
তুমি ইমান একেলগে ঠাই ঘুৰা পৰিকল্পনা কৰা মানে অকলে যোৱা মানে কেনেকে সম্ভৱ মানে অকলে এনেকে তুমি কেনেকে কৰা। উ'ম
মই ধৰা সাধাৰণতে নহ সাধাৰণতে আগতে অলপ তাৰ কথা ৰিচাৰ্জ কৰি লওঁ আৰু গৱেষণা কৰো কোন ঠাইত কি চাব লাগে বা কেনেকৈ যাব লাগে ক'ত থাকিব লাগে, এইবোৰ জানি লওঁ কিন্তু তোমাৰ সম্পূৰ্ণ পৰিকল্পনা নক নকৰো দিয়াচোন কেতিয়াবা তাতে যোৱাৰ পিছতে পৰিস্থিতিটো গম পোৱা যায়তো আৰু তাতে য সে অভিজ্ঞতাবোৰে তোমাক শিকাই ত তাৰ বাবে
বাকী যিহেতু তুমি ভ্ৰমণ কৰা মানুহ ত' মইতো ইমান ভ্ৰমণ নকৰো ত' তোমাকে সুধো দিয়া তুমি ভ্ৰমণ কৰি কি শিকিলা জীৱনটোত যে কিবা ভ্ৰমণটোৰ পৰা কি শিকিলা তুমি মানে কোনোবা এটা ঠাই ভ্ৰমণ কৰিলা ত তাৰ পৰা কি শিকি আহা এনেকুৱা আৰু
বাপৰে গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিলা চোন এইটো
কোৱা এতিয়া যোন তুমিতো ভ্ৰমণ কৰা মানুহ হয় ঘুৰি ফুৰা
বহুত কথা শিকিছো দিয়া প্ৰথমতে ধৰা ধৈৰ্য্য কাৰণ সকলো সময়তে সকলো বস্তু পৰিকল্পনা মতটো নচলে দ্বিতীয়তে তোমাৰ ধৰা জীৱনৰ জীৱনশৈলী কিছুমান বেলেগ হ'ব পাৰে মানুহবোৰৰ সেইটো বুজিলোঁ আৰু আটাইতকৈ গুৰুত্ব গুৰুত্বপূৰ্ণ কথা হ'ল তোমাৰ নিজৰ ঠাইৰ বাহিৰত ওলাই গলেহে পৃথিৱীখনৰ নতুন দৃষ্টিৰে চাব পাৰি।
ঠিকেই কৈছা দিয়া কিমাননো আৰু এটা জেগাতে তুমি সদায় কাম কৰি থাকিবা, অলপ ঘূৰা ফুৰাও কৰিব লাগে দেশ পৃথিৱীখন চাব লাগে পৃথিৱীখন কিমান ধুনীয়া প্ৰকৃতি কিমান ধুনীয়া কৰি ৰাখিছে পৃথিৱীখন আমি আৰু এটা জগতে আৰু আছো আৰু এইসকলৰ ভিতৰত তুমি যে ঘূৰিলা ফুৰিলা তোমাৰ আটাইতকৈ প্ৰিয় ঠাই কোনটো আৰু মানে চবতকৈ ভাল পোৱা ঠাই কোনটো তোমাৰ
এইটোতো এতিয়া এই সকলো ঠাইৰ ভিতৰত মোৰ প্ৰিয়তটো কোৱাটো কঠিনে হ'ব, কেতিয়াবা তোমাকো লৈ যাম দিয়া মোৰ লগত তেতিয়া দুজনে একেলগে নিৰ্ধাৰণ কৰিম আৰু কোনটো ঠাই আটাইতকৈ প্ৰিয়।
হ'ব দিয়া নিবা দিয়া এদিন
নিশ্চয় পাৰিবা ভ্ৰমণ মানে কেৱল ঠাই দেখা নহয় নহয় নিজকে নতুন ভাৱে চিনাও হৈ যাব।
তাকে নিবা নিবা সোনকালে লৈ যাবা আৰু ফুৰাবলৈ মোকো
দিয়াতে লগ পাম দিয়া কেতিয়াবা ৰাখিছো এতিয়া।
অ', দিয়া, দিয়া।